ভাত খাই আছো হেল্ল' ভাত খাই আছো।
ভাত খাবা ভাত খালিয়ে নে?
অ' ভাত খালোৱেই ভাত খালোৱেই অ' খাই দিলো আৰু এতিয়া ধুনীয়া -ধুনীয়া আঞ্জা বনাইছে আৰু।
কি বনালে আজি তহঁতৰ ঘৰত।
কচুলতি। পানী লাও। লাইশাকে ভাজি। তাৰপিছত আৰু খাৰ টৰকাৰী
বা
তাৰপিছত পঁইতা ভাত।
মানে একে অসমীয়া থলুৱা খানা আৰু।
একদম অসমীয়া থলুৱা খাদ্য।
বা, ভালে দে। আমাৰো আজি বোলো মাছৰ পিটিকা আছিলে, দালি আছিলে সেয়াই আৰু। গৰমত আৰু আচাৰ নেমু-চেমু লৈ পেলাই খালোঁ আৰু।
পিছত গৰমত দৈ টো খালেও ভাল লাগে।
অ দৈ টো খাই ভাল লাগে। আমাৰ মানে তিনজনীমানান গৰু আছে।
আহ।
দৈ অলপ, অলপ পেলাওঁ।
অ। নাই বেছি হলে পেলাই দিব লাগে। জমা কৰি থলে আকৌ দিগদাৰ হয়।
থাত দৈ মানে নাই পেলাও মানে দৈ অলপ অলপ কৰোঁ।
অঁ।
মানে থৈ-থৈ দিওঁ যে অলপ অলপ থৈ দিওঁ আৰু মানে দৈ খাব কেনে থৈ দিওঁ আৰু ঘৰৰ দৈ হাতী দৈ।
খাই যে আৰু মজা
এ আৰু মজা লাগে। এ আমি আগত দৈ আগতো লাকসী বনাই ও খাও নহয়।
যাছি মই গোলাই আনিলে গাখীৰখিনি থাককে আৰু দুই দৈ গাখীৰখিনি মই
অ' এ আমি আকৌ এয়া, নেমু চেপি দিওঁ। লাচ্চি বনাওঁ। তেনেকে, চেনি দিওঁ। মিক্সিত মাৰি-কৰি ধুনীয়াকে। কেইটাত আইচ দি দিব লাগে।
অ'।
একদম গৰমত খালে একদম পেট ঠাণ্ডা লাগি যায়। যায়। উম, আকৌ পনীৰো বনাও নহয় আমাৰ, পনিৰো বনাও নহয় আমি পনিৰ। পনীৰটো যে, গাখীৰটো ফাটাই লৈ, তাৰ তাৰ পিছত আৰু এনেকে নেমু অলপ চেপি সি ফাটাই দৈ ভিনেগাৰ অলপ দি এনেকে পানী খিনি পেলাই পেলাই যায়। গাখীৰতো ফাটি যায় কাপোৰ ত বান্ধি থৈ দিলে ৰাতিপুৱালৈ কি ধুনীয়া পনীৰ হৈ যায়। উ'ম! কি? কৈছিলি খেতি কৰিছি কৰিছে আমাৰ এইবাৰ।
কেই বিঘা খেতি কৰিছে পাঁচ বিঘা নে
এ! তোৰ বোলোঁ তিনি বিঘা মৰাপাত কৰিছে।
অ'হ।
তাৰ পাছত আকৌ এবিঘা মাটি জানো কি জানো চবজি খেতি কৰিছে হব'লা চবজি পেলাইছে। মই মানে ইমান ভালকে মন কৰাগৈ নাই যে চব্জি পেলাইছে। কি, কি পেছ নাজানো আৰু উম! এতিয়া মানে মৰাপাট কৰিছে আৰু মৰাপাটতো মানে দাম আছে নহয় আজিকালি। অ' সেয়া মৰাপাট খেতি কৰিছে আৰু তহঁত কি খেতি কৰিছে?
এ! আমাৰ বাগান খনত চাহপাতে খেতি কৰিছোঁ। বেলেগ নাই কৰা।
তহঁতৰ চাহৰ বাগান আছে নহ হয় দে আছে নহয়, অ' এ
পাঁচখনমান আছে পাঁচখন নামেৰিতে আছে তিনিখন মান। অ', নিজৰেই নিজৰেই কিনি লৈছিলোঁ নহয় মাজত।
তহঁতে ধনী মানুহ আৰু আমি এতিয়া আৰু বা তহঁতে ইমান ধনী তহ টকাই টকা দেখ খুন।
কি কৰিম এতিয়া বুইছ। চব পেলাই দিলেও ভাল নালাগে এতিয়া পেলাব লগীয়া হৈ যায় আৰু।
এ হে আমি আৰু এতিয়া যেনে-তেনে খেতি-চেতি কৰি চলি কৰি খাওঁ ফিচাৰিও আছে দুটামান আমাৰ, তাতো হে মাছ মানে যেতিয়া ডাঙৰ হয় মাছ এৰি দিওঁ ডাঙৰ হলে আমি মানে বেছি দিওঁ আৰু একে পুখুৰীটো খ ফিচাৰীটো সহে বেছি দিওঁ
অ'।
যিমান পাওঁ আৰু তেনেকেই কৰোঁ আৰু।
অ'।
উম! তহঁতৰ এতিয়া বোলো সেয়া চাহপাত উঠোৱা টাইম হৈছে নে নাই?
নাই নাই এতিয়া নুঠে নহয় অহা মাহত অহা মাহতো নুঠায়।
কিমান আগষ্টত ন মানুহ লগাই দিবি নেকি?
মানুহে লগাব লাগিব তাকে মানুহ বিচাৰি আছো। উম চাৰিশ মান মানুহ হৈছে। তেতিয়াও লাগে।
আহ উ আদিবাসী বিলাক আহ লাগে নেকি ন?
এ আদিবাসী বাৰু কথা নাই চাহপাত তুলিলেই হ'ল আৰু।
অহ অ' অ' মই চোন তাতে আদিবাসী পাই চাহপাত উথাও নেকি?
হে আদিবাসীৰ পৰাতো উঠাওয়ে মাজে মাজে আছে।
উম তাহাতে মানে ধুনীয়াকে উঠাব পাৰে ন বাগান কেইখন তহঁতৰ নামতে আছে ন বাগান কেইখন তহঁতৰ নামতে আছে ছে নে কি?
অ' আমাৰ নামতে আছে।
উম ভালেই দে তহঁতৰ পইচাই পইচা।
কি কৰিম এতিয়া পইচা খিনি দি দিম নেকি কাৰোবাক বুজিছ।
হা। মোকে দি দে আৰু হেৰি কি কয় চাহপাত বোলো দিবি বোলো মাৰিলে।
অ' দি দিম দি দিম এইফালে তহতৰ এফালে যাব ন গাড়ীখন মোৰ তাৰ পৰাই ৰাখি লৈলবি দুই কাৰ্টন মান।
অ', অ', অ', দিবি বোলো।
অ তই বোলে ভাইৰে বোলে আই এছ অফিচাৰ হল?
ধেই কৰ আই এছ অফিচাৰ হ'ল তাৰ কথা শুনিছ।
বাঃ মিঠাই নোখোৱাও ন।
হে নাই হোৱা আই এছ অফিচাৰ সি ইস্কাম দিছেহে সি এতিয়ালৈকে পোৱাই নাই। কি বা হয় ৰিজাল্ট দিয়াই নাই দিবহে।
অ ভাপ দাই খাব খাব দেই।
যেনে তেনে পঢ়াইছো আৰু কি কৰিবি আৰু খেতি চেতি কৰি আৰু বিকি মেলি পেলাই সেনেকে পঢ়াই আৰু।
তহতৰ বোলে আকৌ গাড়ী শ্বৰুম আছে বুলি অ বি এম ডাব্লিউ।
উম তই বোলো ইনে এনে বোলো তই বোলো কৈ আছ কেলে নাই ধেৎ ক'ত গাড়ী শ্বৰুম আছে আমাৰ যে, খেতি বাতি কৰিছো। চলো হে। মৰা পাত বেছি তাক পঢ়াই আছে যেনে তেনে।
অ
অ'।
খাৰ গৰু এইফালা তো কি গৈছ নাই। হেল্ল'! তহঁতৰ ষাঁড় গৰু বিকি শুইছে নে এইবাৰ,
নাই নাই তিনিজনী গৰু আছে এ তিনজনী গৰুৰ পৰা যে সে গাখীৰ দিয়ে সেয়া কৈছোৱে দেখোন দৈও বনাও দৈ বেছো টেকেলি। তহঁতক লাগিলে কবি।
কি আমাৰ ফ্ৰামি আছে আও।
কিহৰ আছে?
আমাৰ ফাৰ্ম আছে ছাগলী। ছাগলী গাখীৰ খাওঁ ন।
এ মই ছাগলী গাখীৰ খাব নোৱাৰো ছাগলী গাখীৰ গোন্ধাই, তহঁতে খাওঁ ছাগলী গাখীৰ? ছাগলী গাখীৰ এই ছাগলী গাখীৰ কিন্তু খাব লাগে ছাগলী গাখীৰ খালে মানে বেমাৰ আজাৰৰ কাৰণে বহুত ভাল। ছাগলী গাখীৰ খাবি বুজিলি? ছাগলী গাখীৰ খালে বহুত ভাল, ছাগলী গাখীৰ কিয় তাত কি কৰে? ইহ তহঁতৰ মানে ঢেউ বিচনেচ আছে ন?
যেনে তেনে চলি আছো -
ইহ যেনেতেনে তহঁতৰ হে পাঁচ খন বোলো চাহ বাগান আছে তহঁতে আকৌ যেনেতেনে চলি আছো ক'ব আহ। ঐ চাহপাত যে মাৰিলে দিবি।
অ অ সপোনত পাই যাবি দে।
বেছি দিব নালাগে
অ', সপোনত পায় যাবি সপো
কি সপোনত পাই যাবি? এক কেজি মান দিবি। বেছি নালাগে দে, তহঁতৰ মায়েহঁতে কি কৰি আছে এতিয়া?
মায়ে বনাই আছ ভাত বনাই আছে গৈ এবাৰ খালোঁ, আকৌ এবাৰ খাব লাগিব নহয় নহ'লে আকৌ নো
অ', অ', হেইকাৰণে আক খাবি
আকৌ খাব লাগ লাগিবই, আমাৰ অসমৰ ভৱিষ্যতৰ কথা আছে, আমাৰ অসমৰ উন্নতিৰ কথা আছে, আমিতো এতিয়া ভাত নেখা আমাৰ
অ', সেইটোও হয়, বাৰু ইয়া
যিটো অসমৰ বিকাশৰ কাৰণে আমিয়োতো অ', নাই, নাই দিয়া নাই এতিয়াও, দিয়া নাই এতিয়া আমি তাত খেতি কৰিম। তাত আমি খেতি কৰিছোঁ নহয়, বুইছ। তিয়ঁহৰ খেতি কৰিছোঁ, ভেন্দি খেতি কৰিছোঁ। অ'।
চতৰ ওপৰত তহঁতে
আমি এতিয়া সেইয়া যে, কৰিছোঁ আমি বজাৰত বেছিম ন শনিবাৰ বজাৰত বেছিম, তিয়ঁহ বেছি কেজি
কিয়? দচ টকা, বিচ টকা কেজি এতিয়া বজাৰ চলি আছে তই এশ বিশ টকা তোপা কিনিও
এই নহয় মই আমেৰিকা, আমে
তোৰ পৰা আমেৰিকা বজা তোক কোনে কিনিব?
মোৰ তাত আমেৰিকাত এটা তিঁয়হৰ দাম দেৰশ টকা। কেজি তাত, তাত দেৰশ টকা মই যদি এশ শ, বিছ টকাত বেচোঁ মোৰ পৰা নিকিনিব নেকি? দুই ডলাৰ মানে মোবাইলে কি নিব এক ডলাৰ যদি বিৰাশী টকা হয়, দুই ডলাৰ কিমান টকা হয়।
এয়া অহ ', - অহ ', তই মানে একে ডলাৰ পালিগৈ।
এ আৰু
ধনী মানুহ কথাখিনিও ধনী - ধনী আমি এতিয়া আৰু মৰা পাত বেছি বেচি খোৱা মানুহ।
এ কপোন চা জয় হয়ং গু
হে, এ তহত এইয়া শিকনাটো ভনীয়ে এজনী আছে নহয় এইবা কি পঢ়ি আছে।
হেহ।
তোৰ ভনীয়ে এজনী আছে নহয় কি পঢ়ি আছে এতিয়া।
তাই -তাই বি কম পাছ কৰিলে।
অহ ', এতিয়া আৰু কিবা পঢ়িব নেকি?
এতিয়া তাই উৰা জাহাজ চলাব বোলে বুইচ।
অহ ', সেয়া পঢ়ি আছে ন।
অহ ', উৰা জাহাজ।
বা তাই পঢ়াত ভাল নহয় মই গম পাও আগত
উফ, পা একে বহুতে ভা বুজিছ একে মই একে বহুত ওপৰৰ পৰা। মানুহ আহিছ।
হে, এতিয়া বিয়া চিয়া কথা ভাবিছনে নাই? তিয়া।
অহ ', আছে এই হেৰি হেৰীক চিনি পোৱা এলন মাছ।
কোন এলন মাছ। জা জানো মোচ।
এ মোৰ চাদাৰ খেতি কৰা মানুহ দবৈ নাম মোহচ। ছে।
অহ ', - অহ ', - অহ ', - অহ ', তাহতলৈ দিবি নেকি, অহ ', ভাল যদি দিব পাৰ আৰু চাই মেলি লৈ পেলাই ন? এজনীয়ে তহঁতৰ ভনীয়েৰে আৰু।
নাই- নাই ইমান ধনী লৈ নিদো দো কেলৈ দিম বুই চ।
অহ ', সেইটোও হয় বাৰু বেছি ধনী মানুহ হলেও দিয়াও।
অহ ', সেই মানুহ ঘড দচটা গড় আছে আৰু কি লাগে হয় নে নহয়, অসমৰ সম্পদ আছে তেখেতক। শুদাক।
হাত গড় থাকিব ই, তই এনে কৈ আছ এইবোৰ তই এনে - এনে কিয় কৈ আছ? দে- দে হ'ব দে, তই। চাগে বেছিকে ভাত খালি সেইকাৰণে উল্টা-ফুল্টা কৈ আছ, দে পাছত কথা পাতি। পাতিম দে। হেল্ল',